হেল' হেল্লৌ!
হয়, শুনি আছানে?
হেল্লৌ'! অ' শুনিছো শুনিছো, আপুনি শুনিছেনে বাৰু?
হয় শুনি আছো, কওঁকচোন।
কি কৰি আছে আপুনি?
অ' মই আপোনাৰ এইয়া হে চাহ অকমান খাই পেলাই উঠিছো। আপুনি কি কৰিছে?
ময়ো এয়া এনেই বহি আছো। বাকী খা-খবৰ ভালেই নহয় ন?
অ' অ' ভালেই বাৰু, আপোনাৰ ভাল নহয়?
মোৰো ভালেই ভালেই ভালেই।
অ' ঘৰতো তোমালোকৰ ঠিকেই নহয়?
তাকে বহু--হেল্লৌ'!
হয় হয়, কওঁক!
অ' তাকে বহুত দিন হ'ল বোলো আপোনাৰ লগত কথা-বতৰা পতা নাই। তাকে আজি বহুত দিনৰ মূৰত এটা ভাল বিষয়ৰ ওপৰত কথা পাতো বুলি আপোনালৈ ফোন কৰিলো মানে।
অ' হয় নেকি? ভালে কৰিলা বাৰু! তাকে কি বিষয়ত? পাতিম বুলি ভাবিলা বা?
আমাৰ বিষয়টো কথা পতাৰ বিষয়টো এনে ধৰণৰ হ'ব মানে অ' সকলো মানে প্ৰতিজন ব্যক্তিৰ কাৰণে সফলতাটো মানে একেই নে, নে বেলেগ বেলেগ সেইটো বিষয়ৰ ওপৰত আমি কথা পাতিম বুলি ভাবিছো। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ' হয় হয় বাৰু! আপুনি ভালেই ভাবিছে বাৰু বেয়া নহয় বিষয়টো।
হয় হয়। হয় হয়, তাকে মই প্ৰথমতে দু-আষাৰ মান কৈ লৈছো তাৰ পৰা আপুনি ক'ব বাৰু।
হয় হয় কওঁক!
উম। তাকে এতিয়া মানে, এতিয়া সফলতা মানে, হ'ল আপোনাৰ কোনো এটা কামত মানে আপুনি চাক্সচ, মানে কোনো এটা কাম কৰি মানে তাৰ আ, পৰিণতিটো মানে ভাল পৰিণতিটো লাভ কৰা, সেইটোকে গৈ মানে আপোনাৰ আ, চাক্সচেচ মানে ইংলিছত ক'বলৈ গ'লে চাক্সচেচ। আপুনি এতিয়া উম, এতিয়া আপোনাৰ সফলতাটো যে সকলো কাৰণে বেলেগ বেলেগ নে, একেইই সেই কথাটো যে এতিয়া মানে প্ৰশ্নটো উত্থাপন যে হৈছে আপোনাৰ সকলোৰে কাৰনে সফলতাটো মানে বেলেগ বেলেগ। কাৰণ এতিয়া ক'বলে গ'লে কি সফলতাটো, এনে ধৰনৰ মানে এজন দুখীয়া মানুহে এতিয়া আপোনাৰ এখন চাই কেল কিনিছে, বহুত মানে কষ্ট কৰি ধন উপাৰ্জন কৰি। তেওঁ এখন চাইকেল কিনিছে দেই। সেইটো, সেইটো তেওঁৰ বাবে এটা সফলতা মানে ক'বলৈ গ'লে বুজিছে? অ', ঠিক তাৰ আৰ, তাৰ টো তাৰ নেম, বিপৰীতে কি হয়? এজন যেদিয়া ধ, এজন ধনী মানুহৰ মানে টকা-পইচা ধনে-ঢানে একদম নদন-বদন কিন্তু তেওঁৰ জীৱনত কিন্তু সুখ নাই, কিন্তু সুখ নাই, তেওঁক কিন্তু মানে আমি সফল ব্যক ক্তি, বুলি ক'ব নোৱাৰো আচলতে, বুজি পাইছে নে?
হয় হয়, নিশ্চয় নোৱাৰো নোৱাৰো।
অ', হয়, সেইবাবে সেয়া সেয়াই আৰু মানে হয়, এতিয়া সফলৰ কথা, সফলতাৰ কথা ক'লোৱেই। এতিয়া বাৰু, আপুনি কওকচোন বাৰু তাৰ বিষয়ে দুআষাৰ মান।
ওম, হয়, তাকে আপুনি মূল কথাখিনি আচলতে কৈয়ে দিলে।
হয় হয়।
এতিয়া আপুনি শুনিব, মই আচলতে কেইদিন মান আগতে এটা বাতৰি পাইছিলো। এ, এটা নিউজত দি আছিলে যে এজন বিজনেচ মেন তেখেতক মানে এজন সফল বিজনিচমেন, বিজনেচমেন বুলি এ, তেওঁক মানে প্ৰশংসা কৰা হৈছিলে।
হয়।
এতিয়া তেওঁক যে এজন সফল আহ, ব্যক্তি হিচাপে মানে সম্বৰ্ধনা জনোৱা হৈছে। আচলতে সেইটো সকলোৰে কাৰণে বেলেগ বেলেগ, তেওঁ যদি এ বিজনেছৰ ক্ষেত্ৰত সফল হৈছে, কিন্তু তেওঁ যদি পৰা যদি সুখী নহয়
নহয়।
অ', তেহে সেই ক্ষেত্ৰত আচলতে ক'বলৈ গ'লে, সেই মানুহজন আচলতে মানুহ হিচাপে আচলতে সফল নহয়।
নহয় নহয়, হয়।
ঠিক তেনেদৰে এজন দুখীয়া মানুহৰ যদি এনতৰ টকা-পইচা নাই, কিন্তু তেওঁ মনৰ পৰা বহুত সুখী, সেই মানুহজনকো আচলতে তে, তহঁনতক সফল বুলিও ক'ব নোৱাৰি।
হয় হয়।
সেই সেয়াই আচলতে, সফলতাৰ সংজ্ঞা আচলতে সকলো মানুহৰ কাৰণে বেলেগ বেলেগ। এতিয়া যদি আপুনি চাব পাওঁ, শিক্ষাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত কথাটোও বেলেগ বেলেগ।
হয়।
এতিয়া ধৰক আ কিছু বহুত তেওঁলোক আ ধৰক পঢ়াত বহুত চোকা তেওঁ এটা সেই চোকা ল'ৰা ছোৱালীক সেইখিনিৰ কাৰণে এটা বহুত ডাঙৰ ডিগ্ৰী লাভ কৰাটো তেওঁৰ বাবে এটা সফলতা হব পাৰে। যদি এজন পঢ়াত ধৰক অলপ দুৰ্বল ল'ৰা ছোৱালী যদি থাকে সেই তেনে ল'ৰা ছোৱালী খিনিৰ কাৰণে এ একেবাৰে ধৰক কম লেবেলৰ এটা ধৰক তেওঁৰ হায়াৰ ছেকেণ্ডৰী পাছ বা উচ্চতৰ অ মানে মাধ্যমিক তেনেকুৱা ধৰণৰ পৰীক্ষা পাছ কৰাতো কিন্তু তেওঁৰ বাবে এটা সফলতা হ'ব পাৰে।
সফলতা হ'ব পাৰে হয়- হয়।
অঁ সেইখিনিয়ে আচলতে সফলতাৰ মোৰ সংজ্ঞাখিনি।
হয়।
হয় আ
অ শুনি আছা নহয় ন অ হয় হয়। এতিয়া আপুনি যি যিখিনি কথা ক'লে যিখিনি উদাহৰণ দিলে সেইখিনি শুনি ভালেই লাগিল আৰু মানে বহুত গুৰুত্ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি আচলতে কি হয় সফলতাটো হেই আপুনি কৈছে যেনেদৰে সফলতাটো সকলোৰে কাৰণে বেলেগ বেলেগ আৰু উদাহৰণো দিলে আপুনি ঠিক তেনেদৰে আ এত এতিয়া মানে কি হয় আপুনি যে উদাহৰণ দিছিল এ এজন মানে অ চোক চোকা লৰা কথা আৰু মানে অলপ গেধা লৰা কথা যে উদাহৰণ যে দিছিল। সেই উদাহৰণটোত কি হয় অ এ চোকা লৰাজনে যে তিয়া মানে পঢ়া-শুনা কৰি ভালদৰে পঢ়া শুনা কৰি এটা বি লাভ কৰে ডি সেইটো তেওৰ কাৰণে সফলতা বুলি ক'লে আপুনি আৰু তাৰ তুলনাত কি হয় অ এই গেধা লৰা কিছুমানে কি কৰে তেওঁলোকে এ হয়তো তেওঁলোকৰ মানে স- সকলোৰে মানে সকলোতে দক্ষতা নাথাকেতো তেওঁলোকে মানে গেধা লৰাটোৱে বা ছোৱালীজনীয়ে তেওঁলোকে আন বেলেগ কে কোনোবা কাৰণত কামত মানে সফলতা অৰ্জন কৰিব পাৰে। যেনে আপুনি ধৰক এতিয়া তেওঁলোকে কিবা এটা বিজনেচ আৰম্ভ কৰিলে। এ ল'ৰাটোৱে কিবা এটা বিজনেছ আৰম্ভ কৰিলে। অ সেই বিজনেচটোত তেওঁলোক মানে একদম সফল হৈছে আৰু তেওঁ মানে তেওঁলোকৰ ধনে ধনে সফল হৈছে সেইটোৱে এটা সফলতা। আৰু তা ছোৱালীজনীৰ কথা যদি কবলে যাও এতিয়া আপুনি ছোৱালীজনীয়ে যেনিবা ঘৰতে এ এ মানে এটা আ চাহৰ মানে ব্যৱসায় আৰম্ভ কৰিলে সেইটোৰ পা মানে তেওঁ ভা ভালদৰে মানে আৰ্থিকভাৱে সবল হব পাৰিছে আৰু ঘৰখন চলাই নিবৰ বাবে। সেইটো তেওঁৰ বাবে এটা সফলতা কাৰণ আ ঘৰৰ মানুহ খিনি আৰু মানে নিজেই যেতিয়া সুখত থাকিব পাৰে সেই টোয়ে নিজৰ কাৰণে এটা সফলতা হয় আচলতে কবলৈ গলে আৰু প্ৰতিজ প্ৰতিজন মা ব্যক্তিয়ে মানে প্ৰতিজন মানুহে মানে সেইটো কথাই ভাবে যে এ- কেনেদৰে আমি সুখত থাকো আৰু কেনেদৰে মানে আমি কাম কৰি আমাৰ ঘৰৰ মানুহখিনি সুখত ৰাখো সেইটোয়ে মানে তেওঁলোকৰ বাবে এটা অ সফলতা হয়। কাৰণ টকা পইচা থাকিলে বুলিও যে তেওঁলোক সফল ব্যক্তি সেইটো কব নোৱাৰি। কাৰণ বু বুজিছে নে আপুনি?
হয় হয়, বুজিছোঁ বুজিছোঁ।
হয় হয়, কওকচোন আৰু অলপ আপুনি।
অ' তাকে আপুনি কথাখিনি ক'লে এতিয়া আপুনি চাব যে এ, আপোনাৰ শৰীৰৰ কথা কওঁ এধৰ এজন বহুত ডাঙৰ ধনী মানুহ তেওঁ যদি ধনে ধানে গোটেই উভৈনদী হৈ আছে কিন্তু তেওঁ যদি বহুত ডাঙৰ এটা বেমাৰত যদি তেওঁ ভুগি আছে, তেওঁৰ বাবে হ'ব যে সেই বেমাৰটো পা কেনেকে ৰক্ষা পাই সুস্থ হ'ব পাৰে।
সুস্থ হ'ব পাৰে হয়। হয়।
সেইখিনিয়ে আৰু এজন ধৰ খেলুৱৈ কাৰণে সত সফলতাটো কি হ'ব, সেই খেলখনত জয় কৰাটো। হয়, শুনি আছানে?
অ' শুনি আছোঁ কওক কওক।
অ'। আৰু এ, ধৰক এজন ডাঙৰ বিজ্ঞানী, তেওঁৰ বাবে সফলতাটো কি হ'ব, এটা ধৰক ডাঙৰ এটা উদ্ভাৱন সেই উদ্ভাৱনটোহে তেওঁৰ বাবে এটা সফলতা হ'ব।
সফলতা হ'ব হয় হয় হয়।
তাৰ আৰু এটা কথা ক'ব লাগিব অ' ধৰক এটা এজন ডাঙৰ ব্যক্তিত, এজন ডাঙৰ বিজনেচমেন তেওঁ ধৰক এ, কিছুমান কিছুমান কুচিন্তা বা অসৎ আচৰণ কৰি যদি তেওঁ এটাত যদি ডাঙৰ বিজনেচত যদি তেওঁ ছাকচেছ হৈছে সেইটোক কিন্তু আচলতে সফলতা বুলি ক'ব নোৱাৰি।
নোৱাৰি নোৱাৰি নোৱাৰি।
অ' তাৰ তুলনাত যদি এজন ধৰক সৰু এজন বিজনেচমেন তেখেতক যদি সৎ আচৰণ আৰু এ, কিছুমান মানে ধৰক সু চিন্তা কৰি যদি তেওঁৰ এ, এটা সৰু সৰুৱে হওক লাগিলে কামটো সেই কামটোত যদি তেওঁ অলপ সফল হৈছে সেইটোহে আচলতে আচল সফলতা বুলি
সফলতা বুলি, হয়, হয়, এইটো একদম ভাল কথা কৈছে আপুনি, হয়।
হয়।
উম। আপুনি এতিয়া যিখিনি কথা ক'লে সেইখিনি বহুত ভাল কথা কৈছে। অ' সেয়াই আৰু মানে এক কথাত ক'বলৈ গ'লে সকলোৰে কাৰণে সকলো মানে সফলতা একেই নহয়, এ-এক কথাত ক'বলৈ গ'লে। অ' সকলো প্ৰতিজন মানুহৰে মানে সফলতাৰ আ, চিনটো বেলেগ থাকে। এতিয়া আপুনি ইমান খিনি উদাহৰণ দিলে, সেই উদাহৰণখিনি শুনি আ, মই বহুখিনি মানে ভাল পাইছোঁ মানে। তে নজনা কথাও জানিব পাৰিছোঁ, সেইটো কথা ভাল লাগিছে। বাকী আপুনি আৰু এষাৰ দুৱাষাৰ কওকচোন বাৰু, কোৱাৰ পিছত আমি কথা সামৰি দিম আৰু।
অ' হয় তাকে, আৰু ক'বলৈ গলে আপোনাৰ, এতিয়া এটা বিশেষ কথা আছে যে আপোনাৰ যোনটো এতিয়া যুৱ প্ৰজন্মটো, সেই যুৱ প্ৰজন্মৰ ফালে যদি চাবলৈ যাওঁ যে, তেওঁলোকে চচিয়েল মিডিয়া বা সেইসমূহ কিছুমান এ' চাকচেছৰ বা সফলতাৰ কিছুমান এ' ভিডিঅ' দেখি তেওঁলোকে উ-উত্তেজিত হৈ কিছুমান কাম কৰা দেখা যায়।
হয়, হয়।
আচলতে সেই স, এ, সেই তেওঁলোকে ভাবে যে, সফল হোৱাটো একেবাৰে ক্ষণ!
হয়।
এ সেই কিন্তু সে-সফল হোৱাটো কিন্তু, এ-একেবাৰে সহজ কথা নহয়।
সহজ কথা নহয়। হয়, হয় আৰু আপুনি অ' কওক
সেইটোৱে আপোনাৰ নিজৰ মানে দক্ষতা আৰু বহুত বেছি ধৈৰ্য থাকিব লাগিব। তাৰ ফলত হে আপুনি এজন মানুহ হ'বগৈ পাৰিব। অ' আৰু এজন সফল মানুহ অকলে যাওঁতেনে আপোনাৰ সেই ৰাস্তাটোত আপুনি বহুতো ধৰক, অসুবিধাৰ সন্মুখীন হ'ব পাৰে।
হ'ব পাৰে হয়।
সেই অসুবিধা খিনি নেওচি আপুনি কেনেদৰে আগবাঢ়ি যায়, সেই তাৰ ওপৰতহে আচ চলতে লক্ষ্য দিব লাগিব।
লক্ষ্য দিব লাগিব, হয় হয় আপুনি ঠিক কথা কৈছে এইকেইটা। আৰু আ মানে আচলতে সু-কাম কৰিব লাগে আচলতে, সু-কাম কৰাৰ পিছত যেতিয়া আপুনি কোনো এটা কামত মানে এ, আগবাঢ়ি যায় তেতিয়া সেইটোৱে আচলতে সফলতা হয়, কিন্তু কু কা কৰ্ম যদি কৰে, তেতিয়া আপুনি সেইটো মানে আপুনি ধনে-ধানে, নদন-বদন হলেওঁ আপুনি মানে সেইটো সফলতা বুলি সফলতা তাৰ চীন আচলতে সেইটো নহয়, বুজিছে? হয় হয়, আজি আপোনালোকৰ এই খিনি কথাখিনি পাতি ভালে লাগিল বাৰু। তাকে পিছলৈও এনেধৰণৰ বিশেষ কথা পাতিম বুলি আশা থাকিল, আজিলে হ'ব দিয়ক।
অ', বাৰু হ'ব দিয়ক।
উম।